শুনিছানে
অ শুনিছো
অহ কি কৰি আছা
পঢ়ি আছো তুমি কি কৰিছা
অহ মই এনেই বিছনাতে পৰি আছোঁ
ইমান দিনৰ মূৰত ফোন কৰিলা যে
এ মই এনেই ফোন এটা কৰো চোন বতৰটো ইমান বেয়া বিছনাতে পৰি অ বিছনাতে উম বিছনাতে পৰি পৰি আমনি লাগি গৈছে। হেল্ল
অ তাতে ওলাই যাবও নোৱাৰি
মোৰ কাম দুটামানো আছিলে এতিয়া কৰিবলৈ মানে বতৰটোৰ পৰা যাব পৰা নাই আজি দিনতো দিয়ে আছে দিয়ে আছে দিয়ে আছে বহুত
সচাকে একদম নেৰানেপেৰাকে লাগি ধৰিলে বতৰ
সঁচাকে মানে ইমান অশান্তি লাগি গৈছে কালিও বৰষুণ
উম
ভিতৰতে সোমাই সোমাই খোৱা বোৱা কৰিলা নে?
অ কৰিলো তুমি
আহ খালো কেতিয়াবাই খালো
উম ঘৰত ভালেই নহয় বাকী
তোমালোকৰ ভালনে
অ ভালে ভালে
অ তোমাৰ পৰীক্ষা ৰীক্ষা কেনেকুৱা হৈছে
পৰীক্ষা গৈছে বাৰু ভালে এটা গৈছে হে উম
অঁ আৰু কেইটা আছে
আৰু তিনিটা আছেই কাইলৈ আছে এটা
অ এ বোলো ফুন এটা কৰো চোন
আহ তুমি ক'ৰবাত গৈছিলানি বাৰু মাজতে
মই কিমিঙলে গৈছিলো
হয় নি
উম
উম
এ যোৱা কথা মই কৈছিলো যে
অ অ
তাৰপৰা যোৱাটো হৈ গ'ল আৰু তাৰপিছত লগৰ জনী তাৰপৰা তাই মাক দেউতাক
উম
তাৰপিছত মই তাৰ পা আমা ভণ্টি
অ'।
গোটেইখিনি গ'লো আও, এ যোৱাতো মই ঘপক কে হ'ল।
অ'।
তাৰপা তাতে থাকিলো।
অ'।
সিহঁতৰ কোনোবা পৰিয়ালৰ মানুহ আছিলে।
সেই কোন, হেৰিহঁতৰ লগৰজনীৰ অ' কেনেকুৱা পালা?
এ বহুত ধুনীয়া। মই মানে! এনেকুৱা দৃশ্য আগতে দেখা নাই। ইনে টেলিভিচনৰ। পৰ্দা বা সেইবিলাকত দেখিছো। কিন্তু মানে। এতিয়া নিজৰ চকুৰে দেখি গ'লো আৰু!
উম উলাবলে।
পাহ, এ বহুত ধুনীয়া, মই যাবা বুলি কৈছো। নহয় মানে, নিজৰ মানে তেতিয়াহে তুমি গম পাবা মানে কেনেকুৱা! এতিয়া মই কৈ থাকিলে মানে তুমি এই। পোৱা
হ'লেও কোৱা সোণ বাৰু অকমান
এ তোমাৰ পাহাৰ একদম। পাহাৰবোৰ মানে এনেকে ওপৰৰ পৰা হেৰিয়ৰ পৰা চাব লাগে। এ এনেকুৱা হেৰিত। ত' এই গছৰ নিচিনা এনেকুৱা ঘৰ এটা আছে। তাৰপা খটখটেদি উঠি। উঠি যাব লাগে, উঠি পেলাই তাৰ ওপৰেদি যদি তুমি চোৱা। গোটেই মানে। চবফালে পাহাৰ তাৰপিছত, সেইফালে এখন। এখন নদী এখন মানে এনেকে বৈ গৈছে।
অ' মই পাহাৰ জেগা এনেও ভাল পাওঁ, যাব লাগিব ৰ'বা এদিন।
মানে, মই আমাৰ ধৰা ইমান ওচৰতে যে এনেকুৱা। খন জেগা আছে, এনে ধৰা। মানুহেটো অসমৰ বাহিৰলে যাবলে চায় তেনেকুৱা প্ৰাকৃ জেগা সেবোৰ
তাকে।
এইটো মানে আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া জেগা আছে। এ বহুত ভাল লাগিলে তাত তাৰপিছতে আকৌ আমি সেই তাৰ পৰা আ এইখন কি পাপুং পাৰে নে কিবা এটা বুলি আছে
পাপোং পাৰে তাতে আছে ন অৰুণাচলৰ সেইফালে?
অ অ, অ তোমাৰ সেইটো মানে তোমাৰ এঢলীয়া ৰাস্তা তামানে এটা হেৰিয়তে গৈয়ে থাকিব লাগে গৈয়ে থাকিব লাগে। গৈ গৈ মানে মানে একদম সুৰংগ টাইপৰো তোমাৰ এনেকুৱা ৰাস্তা কিছুমান আছে।
উম।
বহুত ধুনীয়া আৰু অকল তোমাৰ চৰাই চিৰিকটি মাত। সম্পূৰ্ণ প্ৰাকৃতিক মানে পৰিৱেশটো। আ নিৰ্জনতা মানে হেৰি হৈ আছে যে তাতে খালি মানে আমাৰ সেই হ'ল সেইকেইদিনত বহুত ৰ'দ আছিলে এ মাজতে যে বহুত ৰ'দ দিছে সেইকেদিনতে গৈছিলো। অ কিন্তু মানে এনে তুমি যদি আবেলি সময়ত যোৱা
উম।
বহুত ভাল লাগিব মানে, মানুহক যদি এনেই মনবোৰ অকমান বেয়া লাগি থাকে এ তাত গ'লে মানে একদম ভালেই লাগি যাব।
এনে মানুহৰ ব্যবহাৰ বোৰ কেনেকুৱা তাত
এ ভাল ভাল বহুত ভাল।
ভাল ন
মানে সিহঁতি অতিথি আপ্ৰায়ণটো বহুত ধুনীয়াকে কৰে। আৰু খোৱা মেলা বোৰ আমাৰ নিচিনা নিচিনাকে দিয়ে। বহুত ভাল মানে কৈছোঁ নহয়। আমি মানে আবেলিয়ে যাম বুলি ভাবিছি কছিলো। কিন্তু আকৌ সেইবোৰ পাহ- পাহাৰীয়া জেগা যে। আকৌ সন্ধিয়া হৈ গলে-
ঘূৰি আহিলা নে থাকিলা?
অঁ এদিন থাকিলো।
থাকিলা এদিন।
গোটেইখন মানে- ঘুৰিছো আৰু। এ' বহুত ভাল লাগিলে কৈছো নহয়। মানে অকল প্ৰাকৃতিক দৃশ্য- চোৱা মানে তুমি বহুত ধুনীয়াকে উপভোগ কৰিব পাৰিবা। মই সেইটোৱে ক'লো আৰু।
উম' যাব লাগিব।
অঁ অঁ একদম সম্পূৰ্ণ পাহাৰীয়া।
উম' অঁ মই-
মই উম' অঁ মেথুন এনেই দেখা- দেখা নাছিলো। তাৰপিছত দেখি তাৰপা- তাতে যেনিবা সেই মানুহ এজনক এনেকৈ লগৰজনী দেউতাকে সুধিছে আৰু। কিবা কৈছো। মই ইয়াত- তেনেকে থাকে। মোৰ খালী মানে- এটা বস্তুৱে বহুত বেয়া লাগিলে ইমান পাহাৰবোৰ কাটিছে।
কাটি দিছে ন।
দিছে। মোৰ সেইটোৱে বহুত বেয়া লাগিলে। তাৰপিছতে মানে আমি এনেকৈ গৈ থাকোঁতে তোমাৰ এখন মানে ফলকত এনেকৈ লিখি থোৱা আছে আৰু। মেথুনৰ পৰা- সাৱধান আকৌ। সেইখনত বনৰীয়া হাতীৰ পৰা সাৱধান এনেকে লিখি থৈছে। তেতিয়া মানে ভাবিছো- নিজৰ মনতে। এতিয়া জীৱ এনেকে পাহাৰ কাটি সিহঁতৰ বাসস্থান বিলাক যেতিয়া মানুহে নিজৰ হেৰিত আনি ল'ব কবলত আনি ল'ব। সিহঁতে ক'ত থাকিব। সিহঁতি- ওলাই আহিবই। আৰু - আহি মানুহক কিন্তু আক্ৰমণ কৰিব হিয়ে ন।
সেইটোয়ে। মইও তোমাৰ তেনেকে এবাৰ ভাইমন্তি তোমাৰ হেৰি- ৰঙাই যাব দন ৰঙাই খন বনাঞ্চলখন জানো?
আহ!
সেইখনত গৈছোঁ ন, তাতো মানে এনেকে পাহাৰ কাটা আছে তাতো সেই তেনেকে লিখি থোৱা আছে মানে ফলকত, তোমাৰ হাত হেৰি পোৱা সাৱধানে
উম মোৰ সেইবোৰ বস্তুৱেই মানে বেয়া লাগে। অঁ! ত‌ই পাহাৰবোৰ ইমান মানে ভাল লাগে পৰিৱেশটো, সেইবোৰ কাটি-কাটি যদি শেষ কৰি পেলাই, কি হব? আৰু এতিয়া যে ইমান যে বতৰ বেয়া হৈছে সেইবিলাকক
অঁ! কাৰণেইটো এইবোৰ
এতিয়া এই জেঠ আহাৰ মহিয়াজানো ইমান বৰষুণ দিয়ে? বৰষুণ, বাৰিষাকালত বৰষুণ দিয়ে, হলেও মানে আগৰ যিটো গৰমৰ প্ৰকোপ সেই বস্তুটো ততো এতিয়া নাই।
সেইটোৱেই। চব এইবোৰৰ কা-কাৰণটোতো সেইটোৱেই ন।
সঁচাকে। কিছুমানে জেগাবোৰ চাই বহুত ভাল লাগিলে।
উম!
শিৱসাগৰ যোৱাৰ কথা আছিলে যে, গ'লা নাই?
শিৱসাগৰ! যোৱা হোৱাই নাই নহয়।
নাই যোৱা নি?
উম! মাজুলীলেহে গৈছিলোঁ।
মাজুলী গ'লা?
উম! তাত তোমাৰ স সত্ৰ-চত্ৰবোৰ আ আছে ন
মোৰ মাজু লী যোৱা মানে সপো সপোনটো আছে আৰু। নহয়, মই মানে বোলো তুমি যদি শিৱসাগৰ যোৱা তেতিয়া যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰু চাই আহিবা বুলি ক'ম বুলি ভাবিছিলোঁ।
অ মই নাই যোৱাটো নগ নহলে।
মানে এই শিৱসাগৰৰ পৰা বেছি দূৰ নহয় নহয় যোৰহাটলৈ।
অ তুমি গৈছা নেকি।
মই গ'লো মই তোমাৰ শিৱসাগৰৰ গোটেইখিনি চালো। ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ পুখুৰী পুখুৰী।
কোনফালেহে যাব লাগে বাৰু
আমি তোমাৰ ডিব্ৰুগড় হৈ এনেকে গৈছিলো।
আহ।
তাৰ শিৱসাগৰত গৈছোঁ শিৱসাগৰৰ পৰা যোৰহাট গৈছোঁ যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ চালোঁ। তাৰপাফালে। তোমাৰ ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত গ'লোঁ।
উম মোৰ যাবলৈ মনটো আছিলে।
মই সেইটোকে মানে মানুহক আজিকালি কৈ থাকোঁ অসমৰ বাহিৰত যাব নালাগে অসমৰ ভিতৰতে। চাব পৰা বহুত ধুনীয়া ধুনীয়া। ঠাই আছে।
আমাৰ অসমৰ মানুহে গৈ আকৌ বাহিৰতে চাই আকৌ বাহিৰৰ মানুহ আহ চাবাচোন অসমতে আহে
অসম সেইটোৱেই এতিয়া মাজুলীলৈ কিমান মানে বিদেশী পৰ্যটক আহেছো মই মাজুলী যোৱা। যাবলৈ মানে সপোনটো আছে আৰু। মাজুলী যোৱাটো হোৱাগে নাই এতিয়ালৈকে অ। বাকী অ এইফালে তোমাৰ তেজপুৰ গৈছো। ছো
উম।
তাৰপিছতে আকৌ নগাঁও তোমাৰ বৰদোৱা।
আহ।
এইবোৰ তেনেকে ঘূৰিছো বাৰু।
অ নগাঁৱত হেৰি নাই জানো মহামৃত্যুঞ্জয় মন্দিৰ নে।
অ মৃত্যুঞ্জয় মন্দিৰ আছে মই মৃত্যুঞ্জয় মন্দিৰলৈ যোৱা নাই নাই বাৰু দেই।
উ ম মই নাই যোৱা বাৰু।
নাৰায়ণপুৰত আছে হেৰি এইটো কি বুলি।
ননপ মানপ অ মানদীপ কলেত আ।
বেয়া চাইছো মানে। ফুৰিছোঁ বাৰু অলপমান চোৱা হৈছে।
উম।
বাকী এতিয়া মাজুলীটোহে মানে একদম হেৰিয়ত আছে আৰু। মানে ঘৰত কৈয়ে আছোঁ মই মাজুলী যাম মাজুলী যাম বুলি।
মুখাখিল খ চখা। ক চাব পাৰিবা ফত কেইখন আছে।
অ মানে শুনি আছো যে মানুহৰ মুখত মোৰ ইমান যাব মন গৈ আছে।
আৰু তাৰ মানে পৰিৱেশতো গাৱলীয়া ৰা। অ ন। বহুত ভাল লাগে ন।
দি দিঘে যাব লাগে।
নদী যাব লাগে ভয় কৰিব নালাগে।
পোৱা নাই বাঅ নদী।
উ জাহাজ গাড়ীনে।
বাকী শিৱসাগৰৰ তোমাৰ ৰংঘৰৰ ওচৰত এখন মানে অসমীয়া পৰম্পৰাগত খাদ্য হেৰি এখন খুলিছে ইমান মানে ধুনীয়াকৈ বনাই নহয়। তাৰ মানে একদম অসমীয়া অ থলুৱা খাদ্য আছে থলুৱা খাদ্য। খিনি সিহতি দিয়ে। ৰংঘৰৰ কাষ। সতে আছে। এ তুমি যাবা অ শিৱসাগৰলে যাবা শিৱসাগৰত চাব পৰা বহুত।
া পৰীক্ষাৰ পিছত যোৱা কথা আছে বাৰু মানে আগতে যোৱা কথা আছিলে তোমাৰ তাননগৰ মাজুলী গ। গ'লি নে।
অ লগতে তুমি যোৰহাটলৈও যাবা তেতিয়া যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰ চাই আহিব পাৰিবা মানে। কি হয় এতিয়া ধৰা তোমাৰ এনেই ইমান। যোৱা মেলা তেনেকুৱা হৈ নাথাকে। একেবাৰতে যোৱাহে হয় অ। সেইটো কাৰণে মানে যেতিয়া এবাৰ যাবা গোটেই খিনি লগতে ফুৰি আহিব।
উ আৰু মানে দাম দাম বুলি কৈ থাকিলে যোৱাই নহয় এবাৰ গলে ফুৰি অহাই ভাল।
তেতিয়া যদি আমি মাজুলীও যোৱা কথা ভাবিলোহেতেন। এতিয়া আকৌ মাজুলীৰ কথা অ নভবা নহলেই যে। কিন্তু মোৰ মাজুলীলৈ যোৱাৰ মানে বহুত সপোন আছে কৈছো। হা।
উম গৈ আহিবা মাজুলী উ অ ৰাস চাবলৈ কি মজা লাগে তাত
সঁচাকে মোৰ মানে সেইটো ভাবি আছোঁ অ মই বাৰু কৈ আছো খোৱা মানুহক এইবাৰ বোলো ৰাস মাজুলিতহে চাম আও
অ আমাৰ মানে জেঠাই ঘৰো আছে নহয় মাজুলীতে উ
আকৌ সেইটোৱে বেয়া মই হলেও কৈছো ঘৰত মই বোলো এবাৰ মই যামেই জুলাই মাহতে যোৱা কথা কৈ আছোঁ
ও যাবা মোক হলেও কবা লগতে দুইজনী গুচি যাম
অ অ মই খবৰ দিম বাৰু উ তাকে মই অলপ খবৰ খাতি এটা নাই লওঁ
অ মই সে পৰীক্ষা হৈ আছে কাৰণে মানে কাৰো লগত তেনেকে
অহ তাকে বাকী কেইটাও দিয়া ভালকে অ তাকে হ'ব বাৰু দিয়া
অ ঠিক আছে দিয়া তেন্তে